অ হেল্ল', শুনিছেনে?
হেল্ল' অ
অ শুনিছে নে?
কি কৰি আছ?
এ এনে বহি আছো চালে পঢ়ি আছে ওচতে। এ বহি আছো ছোৱালিৱে পঢ়ি আছে।
অ খালি ভাত খালো খালে নে নাই অ মই খালো। খাই পেলাই বিচনালা আহিছিলো, ভাত দালি। দালি আলুগুটি ভাজি।
অ,
সেইট
মই খালো ডিম আৰু আলু বনাইছিলো।
অঁ ছোৱালীয়ে কি কৰিছে? অ পঢ়ি আছে। উম কালে পৰা পৰীক্ষা ন জানো সিহঁতৰ? কাইলে কি আছে?
কাইলৈ অসমীয়া। লৰা উঠিলে নেকি?
লৰা বিছনালে আহিলে।
অ
পঢ়ি হৈ গ'ল ত কালি গণিতৰ পৰীক্ষা আছে পঢ়ি গল।
অ আজি মেডিকেলত নিছিলে ন কি কলে?
কেলত পোন্ধৰশ টকা মেডিচিনে দিছে। তাৰপাক খুৱাই পইচা নিছিলে এহেজাৰ টকা মেডিচিন নানিলে। তাৰপা আকৌ মিন তাত দেখুৱাই। বোলে বেলেগ এটা ঔষধি লৈছে। অ',
সেইটো কথা তাৰপা তাত উলিয়াইছিলে নে নুলিয়ালিয়েই।
উলিয়ালে তাত উলিয়ালো দুখন থাকিল লাগে আৰু বৰষুণ দিলে নহয় জানো। বতৰো চাৰে চাৰে দুটামান বজাত উলিয়াইছে। ছিলো তাৰ পিছতে আকৌ হে বৰষুণ দিয়া দেখি আকৌ সিহঁতে ভাত খাবলৈ মাতি আছে। অ পুৱা সামৰিক গোটৰ কাৰণে বোলো আকৌ কি হল? অ
অ অ ভাত কিহে খালে গে?
ভাত মাংস। হাঁহ মাংস। হাঁহৰ মাংস আলুগুটি ভাজি আছিলে হেনো আলুগুটি ভাজি আমাৰে নপৰিলেগে। লাষ্টত যোৱাৰ কাৰণে তাপা মাংস দালিহে পালো। আছা অ কোনে কোনে আছিলে? হেই পিছফালৰ মানুহ চাৰিজনী নে পাঁচজনী তাৰপিছত আমাৰগফাল য তিনিআলিটোৰ পৰা আমাৰ ঘৰলৈকে মোৰলৈকে মানে।
আহ ইমান গাল মানুহ খোৱালে যে কিহৰ কাৰণে?
এ ন বুই জনী মৰোত নে সেই কাম কৰি দিয়া মানুহকজনী খুৱাম বুলি ভাবি থৈছে
অ তেতিয়া হাঁহ দুটা তিনিটা মাৰিছে চাগে
হা চাৰিটা বুলি কৈছে দেখোন সহঁতক কাহত কাম কৰা মানুহটোৱে।
অ।
অ।
ঠিকে আছে আজি নেটৱৰ্ক ইমান প্ৰব্লেম মাত বিলাক লাগি লাগি আহিছে কিছুমান।
উ
বোলে এম গম পাইছ নে?
লাজে মাজে থুপ থুপ থাক থাক কৈ আছে আকৌ।
অ।
অ ভাত কিহে বনালা। ন আজি নেট বত কচ অ কচুৱৰে নহয় দিম আৰু আলু। অ অ।
এই ভাগৰ লাগিছে দিনৰ দিনটো সেইখন সেইফালে ঘূৰি পুৰোৰ তেনেই গ'ল।
তাপা হল নে নাই কাম।
কামটো হ'ব লাগে কাইলৈ ফোন কৰিলেহে গম পাম।
অতিে আহি পাইছোহি তাকে নিজৰে ততৰশালো হলে মানে ভাল উম তাকে পাম বুলি আশা কৰিছো কি হয় জানো অ
বৰষুণো তিতিলো গোটেইহল জু
হল-জুৰুলি চুপুৰি তাৰপৰা ঘৰলে আহি আকৌ হাঁহ ছাগলী বান্ধোতেও তিতিলো মই ততে তিতিছোয়ে তিতিছো আজি জ্বৰ হব নেকি ঠিক নাই। অ', নহয় জা। আহি আকৌ ছাগল-টাগলী সোমাই গা-চা ধুলো। অ, এইবাৰ তই কেইটা খাই ওলটা অলপ পঢ় অ, মেকুৰী এটা আছিলে মাৰি পেলালে বোলে যিখন কাণত। কোনে? বুঢ়িয়ে মা পেলালে
নাই মাছ খাইছিলে বুলিয়ে।
অ', সেইকাৰণে এ চিঞৰ-বাখৰ নেকি? সন্ধিয়াৰ অ', বুঢ়া আহি নেকি? আহিলে অ, উম। ভালেই হ'ল মাৰি পেলালে। কেলেনো মাছটো গৈ খাব লাগে! বুঢ়িয়ে কষ্টকে মাছ ধৰি আনি দিছে কেলে খাব লাগে। এ, ডাঙৰ কেইটামান আছে ন ডাঙৰ কেইটাও খায়। অ'।
বনালে নে?
নাই নিয়া নহয়, কাইলৈ লৈ যাব লাগিব। গাখিৰ খাব-বনাবলৈ কবচোন এ-চাগে চাগে ধৰি ধৰি আপোনালোকৰ পৰা আনি মাছ ধৰিব তাকে জাকৈখন, এ মোৰ যাবলৈ দূৰ হয় আপুনি খুৰাকে দি পঠাব। এ-খুৰাইয়ো পাৰে নহয় গম পানে নাই খুৰা কেলে নোলোৱা বাহি দিব নকয় আকৌ
অ।
মই কাইলে লৈ যাম, কাইলৈ গাখীৰ খাই শুৱালে হেৰি, জেনেকুৱা গেধি-যেদি হাত ভাল হৈছে আকৌ মই নগলেও হ'ব চাগে। আকৌ তাই পাতিছে ন দেৰিকৈ। অ, দিনৰ দিনটো ঘূৰি ঘুৰি আজি, লৰাহতৰ স্কুললৈ প ঠিয়াই পেলাই সেই আহিবি বুলি কৈছে দেৰিকে আহিবি কৈছে কাইলৈ, উম। মই তাত কাইলৈ পৰিক্ষাও আছে নহয় দেৰি হ'ব চাগে! ছোৱালীক স্কুললে পঠিয়াই প আহিবি বুলি অ-য-অ-মোক মাতিছে তাৰমানানে
অ'।
ছোৱালীক স্কুললৈ পঠিয়াই পেলাইহে গা শিকিয়াম বুলি কৈছে মোক। তেতিয়া মাতিছে, অ', মোৰ ইমান ভাগৰ লাগিছে নহয় টোপনি আহি ৰক্ষা বোকাখনেদি যাবলৈও মন নাযায় অ, অ, গ-গধুৰ বোকায়ে আকৌ নামি একা-ইয়াত তহঁতৰ এইখিনিৰ পৰা বোকা গছকিব লাগে ঘৰলৈকে হেনো। বৰ টান পাওঁ, অ'।
তাকে পা ছোৱালীজনী বহিয়ে আছে ইমান টোপনি আহিছে।
অ', পাই কেলো জানো আজি নিচা খোৱা মানুহ নিচিনা লাগি এ ভাগৰ লাগিছে মই ন' আজি অলপ খোজ কঢ়িলো বুলি কৈছে নেকি অ'।
বহুত দখৰ খোজখন আমাৰাতম নাপাই যে আপোনালোকৰ ভাল গাড়ী যায়
গাড়ী চাৰী পায় অ', মই গাড়ী চাড়ী নাপায়ও যিহে শাস্তি।
কেতিয়াবা পায়, কেতিয়াবা নাপায়।
আমাৰকে আমজোপা সৰে নহয় ৰাতিপুৱা এটাও নাপাওঁ। কালি আমা মানে মুখত মেদামে তেজ পালে কালি। অ', টেষ্ট পালে মই শুই পেলাই আম চাম চাই মেলি আজৰি।
তামোলবোৰ নাথাকে হবলা ।
উম তামোল দেখোন সোনকালে শুইয়ে নুঠো, আৰু তামোল দেখোন চাৰিটা বজাতে উঠি চাই।
পাৰি নেপেলাই কেলে। আপোনাৰ ফোন আহিলে।
জাতি হলে পকা আমৰ গুৰু পৰা ফোন মাৰিছে।
অ'।
সিহঁতে শুইছে সিহঁতে, আকৌ মোকো মানে ডিষ্টাৰ্ব উম। ধুম ধাম মাৰিছে, কাটি দিলোঁ সেইকাৰণে মই স্পৰ্টিং এটা পিন্ধি শুইছো, সিহঁতে মানে এজনী দেখিলে যে। পাতিলে, পাতি পেলাই এতিয়া মানে মোৰ লো কমাইছে মানে চাগে, উম, মই এতিয়া, তেনেকুৱা পকা আমৰ থাকে নেকি, কি কৰেনো তাত? নকবি আৰু, এই কিজনিয়ে কিজনিয়ে পকা আম খাবলৈ গ্ৰুপ এটা খুলি লৈছে, লৈ পেলাই তোক মানে শান্তি নি দিয়ে আম ুি খালেও ফোন মেজত দিব দিবে নগলে মানে উ ফোন কৰিব সখন াকতে মোৰ তাঁত কতাত দেৰি গ'ল এবাৰ উম আম খাবলৈ নগ'লও আকৌ কব লেবেল হৈছে নুনু তাৰ বহেনো মোৰ লেবেলছে মই বোলো নুন সুতা বছো মই অ তহঁতৰ লগত মই কট কণ্টেক্ট নকৰো এতিয়া সেই ভিডিঅ' কলিং কৰিছে চাৰিজনীয়ে পাঁচজনীয়ে আকৌ বাৰু এতিয়া মাৰিবলৈ কিহে পাইছে বাহতকোন আহ
উ মই ফোন মাৰি আছো আপোনাৰ ৱেটিং ৱেটিং দেখাই আছে
হ এটা পাতি আছা আকৌ
উ মই গামোচা কেইখনমান লগাম লগাম লগাবলে নহবই নেকি আপুনি মোক এইযোৰ দি কাটি দিলে লগাই দিব দেই কাপোৰ
মই এই যদি কাটি পেলাই মই ৰিহা লগাম ৰিহা চাদৰ মেখেলা তলত পিন্ধা আহিনৰ তিন তাৰিখলৈ লাগেই
অ কিমান বহল ঠেক কেনে বহল গে
তল লোৱাাহে থাক ল এহাত দেৰহাত মান
অ
গামোচাতকে অকমান বহল কৰিম আৰু জকা চিপা অকমান কৰিম জকা চিবা সমান কৰিম
বগানে
উ আখি পকোৱা লগাম চকলেটৰ আছে দিবলৈ কৈছে মই তাতে হে চু দিলে মানে মোলেও কিবা এখন লগাই দিব অকণমানহে দিম আছো দহডালমান
আহ নহয় মুখখন অকমান বেছিকে দিব
ঐ সেইবিলাকৰ লগত আকৌ নলগাও
কেইখন লগাব চাদৰ
পাঁচখন লা পাঁচখন মানে আকৌ সেইবোৰ দীঘল দীঘল নহয় তিনি কঠীয়া নহয়
অ আপুনি সিহঁতে দিব তাৰপৰা মোক ৰঙৰ কাপোৰ এটো বৈ দিব লাগিব
আহঁ আপোনাৰ এযোৰ মই এযোৰ অ'।
মই আনি দিম ধুনীয়া কালাৰ।
অ। দুজনী মিলিব আপুনি চাদ আপুনি চাদৰ লগাব মোৰ চাদৰখন নহ'লে নি লগাই দিব দুখন লগাই দিলে হ'ল অ' এতিয়া মিলি যাব নহয়, তাকে।
তেনেকে ভাবি আছো, ইমান হামি আহিছো বাপৰে।
টোপনীয়ে ৰ
টোপনীয়ে ৰক্ষা নাইকীয়া হৈছে। ছোৱালী টোপনি গ'ল নে পঢ়ি আছে? আপোনাৰ টোপনি আছে নেকি? ছোৱালী টোপনি গল নে পঢ়ি আছে? পঢ়িয়ে আছে কবিতা লিখিবলে দি থৈছো। টোপনী গ'ল। আমাৰ হলে পঢ়াই নাই মেকুৰীৰ কাৰণে কান্দিলে কিবা কাৰণে কান্দিলে অ' তেনেকেই আছে। মোৰ হাঁহ পোৱালি কেইটা আজি মিছ হ'ল বাইদেউৰ লগত।
অঁ।
সন্ধিয়া লৈকে বিচাৰি আছে মই কৈছো মোৰ হাঁহ পোৱালি তেইছটা, আজি বাইশটাহে আহিলে এটা হাঁ পোৱালি নাই এ টাকো অ' আপোনালোকৰ মাকৰ লগত গ'ল নেকি বুলি কৈছো তাই কৈছে মোৰ হাঁহ পোৱালি ষ্ট্ৰং মেমেৰা মেমৰি নহয় ষ্ট্ৰং। মই বোলো মোৰ কেইটাও ষ্টং বোলো এটাই মাকজনীয়ে সেইকাৰণে অকৰা নেজানো এইটো কলৈ গ'ল বা পাতাই নাই। তাইৰ হাঁহ পোৱালি এটা নাই যোৱা নহয় আমাৰ ঘৰত আছে বুলি ভাবিছে।
আয়ো ৰাম।
মোৰ হাঁহ পোৱালি মাকে চৰায় মাক মাকে লৈ আহে লোকৰ হাঁহ পোৱালি আহিলে মাকে খেদিব আৰু, কেলে যাব বাৰু লোকৰ ঘৰলে লোকৰ ঘৰ হাঁহ পোৱালি মাককেইজনীয়ে খেদিবই দেখোন দুজনী মাক আছে ক'ত লোকৰ হাঁহ পোৱালি আহিব, খেদিবই অ'টো আকৌ মই কৈছো মোৰ মাকৰ লগতে অ' আপোনাৰ হাঁহ পোৱালি নাই আহা মোৰ তেইশটা হাঁহ পোৱালি এতিয়া বাইশটাহে আহিছে এটা নাই আহা তাকো। অকমানি মুনিয়া টো নাই আহাঁ। মৰিলে নেকি বৰুসোনত।
অ' হ'ব বাৰ বৰষুনতো যিহে।
জিহে। অ সেইটো মানে মাক জনিয়ে নাই দিনৰ দিন থাকিলেও বৰষুিলে ঘৰ চাপি আহিব জানেই যে সি মানে মানে হেৰিয় মাকজনীয়ে নহয় তাক ওচৰ চাপিবলৈ নিদিয়ে খুটিয় থাকে খুটিয় থাকে অকমান তোক। তাত খুটি খুটিয় অৱস্থা নাকিয়া কৰিচে বৰুালে াে মাকিলে ঠিক নাই সেইটো কৰবাত সোমালে নেকি বা এইকেই থকা কেই সটো মেমেৰাটো যি গৈ থাকক বাৰু অ সেই তেনেকুৱাই কিবা এটা হল চাগে। বৰষুণতে অকল অকলে চিওৰি আছিলেি এই পালে হঁতৰ খেৰৰ ঘৰত তলত মোমায় আছে জদিও কব নোৱাৰো। অ'। ঘৰলে নাহিলে পাই তেতিয়াহলে হ'ব অ অ টোপনি আহি মোৰ ৰশা নাই। টোপনী মোৰ